হেল্ল' হেল্ল' অ কি কৰি আছা?
অ আছো, তুমি কি কৰি আছা?
ময়ো আছো এনেই।
আহ
আহ ভাত পানী চাহ তাহ কিবা কিবি খালা?
উম খালো বাৰু চাহ খালো ভাত খোৱা নাই।
উম
উম
আমাৰ কাম চলি আছে ৰ'বা ঘৰত।
হয় নেকি?
তোমালোকৰ চলা নাই।
নাই, চলা নাই
এনে কি, নাই খোৱাদ নাই সেই ভৰিত মানে চিচা সোমালে আছো মায়ে কৈছে নালাগে কাম কৰিব দে তই।
আয়ো দেহী।
কি ক'বা আৰু দিনে বেয়া বুইছা মোৰ আজি। উম জানো কাৰ মুখ চাই কিনে উঠিছিলো।
অ
একো নাই বাৰু, হেৰি কি কৰি আছা এতিয়া লাইফত?
লাইফতটো কি কৰিম আৰু।
পঢ়া শুনা।
পঢ়া শুনা বেৰোজগাৰ হৈ আছো আৰু।
ভাল ভাল উন্নতি
তাকে সে উন্নতি লাগে ন মেইন কথা
দিলে গে।
উ তাকে, তুমি কি কৰি আছা?
মই বি এ যোৱা বছৰ দিছিলো এটাত এৰিয়ে লাগিলে এইবছৰ যেনিবা এইটোত ক্লিয়াৰ কৰিলো। পলিটিকেল ছাইসত এম এ এণ্ট্ৰেস এক্সাম দিম তিনি তাৰিখে এপ্লাই কৰিলোঁ।
উম উম
তাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ।
বাকী কোৱা, ফুৰিব যোৱা নাই ক'তো, লগৰ লগত?
যোৱাটো নাই বাৰু। অ'! এনেই এতিয়া মানে, ক'ত যাওঁ, ক'ত নাযাওঁ লাগি আছে। নহয় এনেকে, লগৰকেইটা মানে, মোক কৈছে। আহিব নেকি? মানে, এতিয়া ক'ত যাওঁ, ক'ত নাযাওঁ হৈ আছে।
উম, যাব লাগে ফুৰিবলে, ঘৰতনো কিমান থাকিবা ন'।
তাকেতো।
তাকে, তোমালোকৰতো বেছি মন যায়, দিয়াচোন ফুৰিবলে।
অ'! তাকে।
ঘৰতনো ক'ত থাকে ন ল'ৰাবোৰ বেছিকেতো ফুৰিয়ে ভাল পায়।
উম, হয়।
আমাৰ কাম বেছি।
উম।
তোমালোকটো বেৰোজগাৰ ন।
পুৰিকে ভৰি-চৰি কাটি লৈছে নেকি?
এ, একো নাই দিয়া। সৰু খুৰা হৈয়ে থাকে আৰু কি কৰিবা অকণ যাবও লাগে দিয়া বুইছা।
অলপ তেজ-চেজ বহুত হৈ গৈছে ন'! অলপ গ'লে, অলপ হাল্কা হৈ যায়, ইমান।
অ'! বেছি খাইছোঁ যে, তেজ বেছি হৈছে।
ভয় লাগি গৈছিলে। কিন্তু, যেতিয়া মানে, তেজটো ৰখিছে ন' তেতিয়া, যিকণ কাটিছে মচি থওঁ মই নিজে উলিয়াই ল'ম আৰু কণ তেচ।
চেপি দিছা নেকি তেজকণ উলাওতে
নহয় ঢেৰ ওলাইছিলে মানে হা মাটিত পৰি গৈছে মই ভাবিছোঁ ঢেৰ কাটিলে তাৰপিছত যেতিয়া ৰখিলে চাইছোঁ ই এইকণহে-এইকণহে কাটিছে।
উম
আৰু অকণ উলিয়াব পাৰিলোঁ হয় টিপি-টিপি
অ', নাই মই থকা হয় বাৰু টিপি-টিপি উলিয়াই দিলোঁ হয়।
ইস, এ ভাল পোৱা মানে বেলেগৰ তেজ উলিয়াই।
এই মই ভাল পাওঁ।
এনেও ল'ৰাবোৰ গুন্দা থাকে বাৰু জাকে তাকে মাৰিও ভাল পায় তেজ উলিওৱাই ভাল পায় ন'?
উম।
হয়নে নহয় তুমিতো গুন্দাই আছিলা
সেই সেইকাৰণটো কৈছোঁ মই তেজ ওলাই ভাল পাওঁ বুলি।
উম।
মানে এতিয়া কাটিলেওঁ আৰু অকণমান বেছিকৈ ৰেপি দিলো হয়
ইহ-ইহ।
মানে এতিয়া চোৱা মানে মানুহে তেজ যে এইটো কি কয় অ' তম কি কয় অলপ তেজটো হেৰি কৰে ন' মানুহে অলপ কাৰোবাক এইটো কি কয় এই কাৰোবাৰ তেজ কমি থাকিলে, অ' এই দান দিলে মানে ভাল।
অ' তুমি সেইকাৰণে এনে-এনে ৱেষ্ট কৰিবা মানে মোৰ তেজ খিনি টিপি-টিপি উলায়।
এক পোৱা মান তেজটো মই এনেই পেলাই দিব বিচাৰোঁ, কিন্তু এতিয়া মাহঁতে গালি পাৰে যে
ঐ একো নাই এতিয়া মোকে দি দিবা মোৰ তেজ অকমান কমি আছে ন' আজি গৈছে।
তোমাৰ গোটেই সল সলাই থাকে যেনেকৈ নদীত যে পানী আহে যে আৱাজ দি থাকে যে। এই এনেইকেই থাকে তোমাৰ
মোকে দি দিবা অকণমান তেজ বুইছা মাংসও নাই মাংসও কম আছে।
উ।
কিছুমান দেখুন একেবাৰে ইমান সুদা ভাত খায় যদিও একে হাত্তা কাটা আমি ক্ষীণ বুজিছা। তাকো এয়া অৱস্থা বেমাৰেই নুগুছেে।
নানি
গোটেই মাহটো গোটেই বছৰটো বেমাৰ বেমাৰ ঔষধ ঔষধকেই যায়।
শ তাক নাই তুমি এটা কাম কৰিবা তুমি। এই যে খোৱা বোৱা অলপ ঠিক কৰিবা বুজিছানে তেতিয়া হৈ যাব এই তুমি মাছ মাংস এৰি ক ঢেকীয়া কচুপুলি
ই সেইবিলাকে খাও ভাল ভাল বস্তু খালেও নো কি কিডা ল'ব কোৱা একোৱে নহয় জানানে যোন ক্ষিণ ক্ষিণে বুইছা তুমি তাক যিমানেই নোখোৱা কিয় আমাৰ ঘৰতে চাব পাৰা উদাহৰণ আমাৰ ঘৰতে আছে আমাৰ ভন্টিজনী হা আমি এক বসু খাওঁ তাইক এনেকা সাটা কটা তাইক নকবা যে তাই মোৰ ভন্টি হয় বুলি। একে হাট্টা কাট্টি একেবাৰে শকত আগত
বাকি এতিয়া মাও মোক কয় তই নাখাও নেকি এ নে কি তোৰ কিয় শকত নহ'ল
আমাক মানে সৰুতে বেছি ভিটামিন খুৱালে বুজিছা।
অ', তাকে এতিয়া মায়ে ম'হৰ গাখীৰ দিয়ে হ ম'হৰ গাখীৰ লগত ভাত খাওঁ তাৰপা চাহো খাওঁ। আকৌ কি ক কল খাওঁ, ভীম কল খাওঁ। জাহাজী কল খাওঁ
কল খাই বলে নাপালা।
ত। তাকেই একো বল নাই পোৱা
গাখীৰ খাবা গাখীৰ খাবা
তাকে ম'হৰ গাখীৰ খাওঁৱেই দেখোন আকৌ ছাগলী গাখীৰ খালে বোলে ছাগলী গাখীৰ খালে বুলি শকত হয় বোলে।
হয় নেকি মই শুনিলো বেলেগ বস্তু খালেহে ক'ত হয় আৰু কিবা মানে শুনিছো।
অ অ এইটো মই শুনিছোঁ বাৰু কৈতো নেকি নামটো
নালাগে নালাগে দিয়া।
অ তাকে সেনেকেইটা শুনিছোঁ বাৰু মই মানে
অলপমান মানে অলপ নিচা নিচা লাগে আৰু ধেৎ তেৰিকা।
হেল্ল'
কোৱা কোৱা
কি ফোন আহছ নি তোমাৰ?
ফোন অহা নাই, কোৱা। হয়নে বাকী মাহতৰ ভাল
হে।
মাহঁতৰ ভাল।
অ ভালেই তোমালোকৰ
আমাৰ ভালে কুশলে আছো আৰু ভগৱানৰ কৃপাত।
অ', মই আকৌ তোমালোকৰ কৃপাতে মানে ভালে কুশলে আছো।
হয় নেকি ভালে থাকিলে তোমালোক ভালে আছিলে আমিও ভালেই
তাকেটো, এতিয়া চোৱা তোমালোকে আমাক মানে মোক আশীৰ্বাদ দিয়া তুমি । তাতে ভালে ভাল থাকা সেইটো কাৰণেও ভালে ভাল থাকো আৰু
তোমাৰ, তোমাৰ, তোমাৰ আশীৰ্বাদহে মোৰ দৰকাৰ হৈছে বুজিছা।
হয় নেকি?
উম' মানুহৰ আশীৰ্বাদ দৰকাৰ হৈছে বহুত। মানুহে বহুতে কয় জানান, তই ইমান ক্ষীণ কিয়? এ মই ক্ষীণ মই, খাব পাৰিছো নাখাবও পাৰিছো, এইটো মোৰ কথা ন। সিহঁতৰ কিয় গা জলে মই মানে কব নোৱাৰো।
সেইটোৱেই কথা ন ।
উম' মোৰ কথা সেইটো। । মই বিচাৰিলেতো এদিনতে সকলো যাওঁ। কিন্তু মানে কি জানা। এই দেউতাহঁতৰ মানে হেৰি। কি বাইকৰ পিছফালে বহিলে মানে স্কুটিখন দাং খাই যাব পাৰে ন সেইকাৰণে মানে শকত হোৱা নাই। । শকত হও বুলি কলে কিমান দিন লাগিছে আজিয়ে হৈ যাব পাৰ। ।
তাকে।
উম চবে নোৱাৰে এইটো টেলেণ্ট চবৰ তাত নাথাকে বাৰু
অহ' তাকে হে। টেলেনটো মোৰ তাতে নাই নেকি। নে তুমি মোকে দিলা বেজীটো এতিয়া ।
তোমাক মানে, মায়ে স্পেচিয়েল বেজিটো নিদিলে সৰুতে। সেইকাৰণে তুমি এইটো টেলেণ্ট নাপালা। ।
নাই, নাই এনেকে দিব লাগে বাৰু। এই এনেকে মোৰ লগৰ চগৰ। শিকিলে মানে অলপ ভাল লাগে নহয়, এতিয়া মই বেৰোজগাৰ আছো। উন্নতি চন্নতি হ'ব অকণমান, ।
উম' ।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
বাকী পিছলৈ বিজনেছ কৰিবা নেকি? ।
তাকেই কৰিম বুলিও ভাবিছোঁ, কৰিম বুলি ভাবিছোঁ।
উম' নপঢ়িলেতো বিজনেছে কৰিব লাগিব যদি একো নকৰা। যদি পঢ়িছা, পিছলে তে চাকৰি কৰিব পাৰিবা। । কি
কিবা ডাক্তৰ চাক্তৰে হওঁ নেকি
তাকে হে।
যেনেকে তোমাৰ, তোমাৰ ভৰি চৰি কাটিলৈ চিলাই লাই কৰি দিলো হয়।
ই আই ঐ নেলাগে দিয়া। ।
চূণ চানা লগাই দিলে তেজ সেজ কমিব ন মই মানে গাঁৱলীয়া এইাবিলাক জানো বুজিছানে নাই ।
তোমাৰ চিলাই গৈ পেলাই কি চিলাই হ'বগে ঠিক নাই আৰু। বোলে মানুহৰ বেজি মাৰিব লাগে গৰুৰ বেজি মাৰিছা। মই খেতি তেতিয়াই চাতে বাৰু । গৰু বেজি দেখিছা?
উম দেখিছোঁ মই চবকে দিওঁ না মই মানে মানুহ বেজীটো গৰুক দিওঁ গৰু বেজিটো মানুহক দিওঁ।
। এ, হয় নেকি? এ উল-উলটা পোলটা নকৰিবা, মানুহতটো গৰু হৈ যাব।
এ তোমাৰ। কিবা হ'লে টেনচন ল'ব নালাগে দিয়া তুমি। মই তোমাক উলতা পোলতা নকৰোঁ, তুমি একদম ফিটিং হৈ যাবা বুজিছা নাই যে। একদম ঠু মন লাগে।
বেলেগ কোৱা দেই।
উম।
কাৰোবাক ট্ৰিকমেন কৰিছে নে নাই।
এনেই বাৰু গৈ থাকো এ কাৰোবাৰ গাঁৱত কিবা কাৰবাৰ কিবা হলে।
অঁ তোমাৰ ট্ৰিটমেণ্ট পালে এদিনাতে চেচ হৈ যাব নমৰে আৰু অমৰ হৈ। যাব।
এইটোতো লাগে ন মানুহ এতিয়া।
সি আৰু দুবাৰা জন্ম নলও বুলি কব।
বাকী ক'বা আকৌ তোমাৰ কিবা প্ৰব্লেম চব্লেম হ'লে মই যাম তোমাক ঠিক কৰি দিমগৈ।
ইয়ে চিন্তা নাই মোৰ কতে থাকিবাই তুমি গৰু বেজি এটা মাৰি দিবা মই একেবাৰৰ কাৰণে শুই যাওঁ আৰু
বাকী তুমি চিন্তা খালি মোক ফোন কৰিদিলেই হ'ল মোৰ আমোক হৈছে মই তোমাৰ ঘৰ যে পাইজামগে।
ই আই ঐ ভাল ভাবিছা দিয়া। ট্ৰীকমেণ্ট কৰিব পাৰিবা জানো তুমি কথাৰে? বেলেগে নোৱাৰিলেও।
মানুহ হলে বেয়া বনাঙ বুজিছা নাই
অ',
মানে কি কয় দুখীয়া মানুহ সহজ সৰল মানুহ বুজিছা নে নাই?
দুখীয়া ধনী বুলি কি আছে মনৰ ধনী হলেই হল বুজি পাইছা। ধনীটো এদিনতে হ'ব পাৰি কিন্তু দুখীয়া সেয়া মনৰ ভাল থাকিলে ধনী দুখীয়া বুলি কথা নাই।
অ, সেইটোতো হয় এইটো এটা
চব মানুহ ধনী দুখীয়াই থাকে প্ৰথমতে ধনী নিজে কৰিব লাগে গম পাইছা।
অ সেইটো কাৰণ এটো চোৱা মানে কি কয় এ কিবা দাইলক এটা আছিল নহয়?
উম, ডাইলগটোৱে পাহৰিলা বাকী মনত নাই ন' মনত থকা হয় আজি আই পি এছ অফিচ কোৱা?
সেইটোৱে আৰে তুমি মোৰ কথা বুজি পোৱা দে সঁচাকৈয়ে।
এ বুজি পাওতো মনৰ কথা মানুহ তোমাৰ কি চবৰে বুজি পাও।
নাই তুমি মোৰটো অলপ বেছিকৈ পোৱা নাই পোৱা নেকি?
অ, মানে একে বিৰাদিয়ে মানুহ যে।
অ তাকে সেইটো কাৰণে মানে ভাল লাগে বুজি
উম
তাকে।
হয় দিয়া বাকী গৰম বহুত দিছে ন?
হা অ, বহুত দিছে এতিয়া তাকে নেমু পানী বনাব নেকি গৈ আছোঁ খাবলৈ?
আহা -আহা বনাম আহা আমাৰ ঘৰ লেইকে গছে খতি আছে।